নমস্কাৰ,
হেল্ল!
হেল্ল!
হেল্ল!
হেল্ল!
অঁ।
হয়, নমস্কাৰ
অঁ, নমস্কাৰ
আপুনি কি, আপুনি কি কৰি আছে এতিয়া?
মই আছোঁ এনেই। ভাত-চাত খাই জিৰাম লৈ আছোঁ। আপুনি?
অঁ, মইও ভাত-চাত খাই আহিছোঁ। খাই কিনে মইও এতিয়া আৰাম কৰি আছো আৰু। ঘৰতে এতিয়া বহি আছোঁ। অঁ আৰু অলপ পিছত মানে ষ্টাডি কৰিম অলপ পঢ়িম।
অঁ। কি পঢ়ি আছা এনেই এতিয়া?
এতিয়া মই মইতো এ বি এ পঢ়ি আছোঁ। বেচেলৰ অফ আৰ্টছ
আচ্ছা, আচ্ছা।
আৰু আপুনি কি কৰি আছে?
মই বি চি এ কৰি আছোঁ।
অঁ, বি চি এ পঢ়ি আছ ন'? ভাল। আজি এ ৱ আজি ৱ ৱেডাৰটো মানে এ কেনেকুৱা দিছিল?
হাঁ, হাঁ।
আজি গৰমটো কি কি কেনেকুৱা দিছিলে?
আহ্হা, বহুত গৰম। ইয়াতেটো এনিটাইম গৰমেই থাকে গুৱাহাটীত।
উম, হয় গৰমটো বহুত থাকে।
হাঁ, হাঁ?
অঁ, আজি গৰমটো দিছিলে বহুত।
উম, উম এনিটাইম গুৱাহাটীত গৰমে থাকে।
অঁ, অঁ। গুৱাহাটীত আপোনাৰ গৰম থাকে এইটো যান-বাহনৰ কাৰণে গৰম থাকে।
হাঁ, হাঁ?
গুৱাহাটীত আপোনাৰ যান বাহনৰ কাৰণে গৰম থাকে বেছি।
সেইটোৱে আৰু আপোনাৰ গছ গছনি ইমান নাই, বতাহ উতাহ নাই।
হয়।
সেইটো কাৰণে পোৰা গৰম, আৰু বেছি হৈ যায়।
এনে গাঁৱৰ ফালে আপোনাৰ ভাল লাগে মানে গছ গছনি আছে।
অঁ, পাহাৰ এৰিয়া ন তেতিয়া তাতে পুৰা গছ গছনি আছে ঘৰৰ ওচৰত। নদীও আছে পাহাৰ আছে। গছ গছনি আছে এইটো কাৰণে মানে বেছি তাতে যায় ভাল লাগে। মানে এনি টাইম ঠাণ্ডা পৰিৱেশ থাকে আপোনাৰ পোৰা মানে মানে মনটোও ভাল লাগে তাতে থাকিলে।
হয়। মানে চব চব, চবেই মানে মিলি জুলি মানে গছৰ তলত বহি থাকিব পাৰি।
অঁ, সেইটোৱে সেইটোৱে চবেই মিলি জুলি গছৰটো বহি থাকিব পাৰি। ওচৰত আপোনাৰ নদীও আছে। তাৰপিছত পুৰা এৰিয়া পাহাৰ পুৰা টাউন পাহাৰ। এইবোৰে ভাল লাগে মানে।
উম হয়। আজি মানে ইমান গৰম পাইছো আজি মই কিন্তু আজি ৰ'দটো ইমান নাছিল। এ ৰাতিপুৱা লৈকে। কিন্তু দুপৰীয়া অলপ ৰ'দটো উঠিছিল।
অঁ, ৰ'দটো ইমান নিদিলেও পুৰা গৰম থাকে ৱেডাৰটো।
উম হয়। মই মানে আজি অলপ বাহিৰত গৈছিলো আজি যাই কিনে মানে ঘৰত আহিছো মানে বাপৰে অৱস্থা মানে বেয়া হৈ গৈছিল, ইমান গৰম দিছিল আজি।
কতো ওলাবই নোৱাৰে মানে বহুত গৰম লাগে।
উম ওলাবই নোৱাৰি।
উম।
সেইটো ইমান মানে ইমান গাঁৱৰ ফালেতো অলপ ইমান গৰম নাই মানে। গুৱাহাটীৰ ফালে ইমান গৰম বেছি।
সেইটোৱে ইয়াতে গছ আপোনাৰ গছ গছনি একো নাই ন। এইটোৰ কাৰণে মানে বেছিয়ে গৰম।
হয় সেইটো হয়। এতিয়া আপুনি কি কি ভাবে এতিয়া মানে গুৱাহাটীত ইমান গৰম পেলাইছি? এতিয়া গৰমটো অ', অলপ ৰক্ষা কৰিবৰ বাবে আপুনি কি কৰিব বিচাৰে?
বেছিতকে বেছি আপোনাৰ গছ গছনি লগাব লাগিব।
তেতিয়াই গৰমটো কম হ'ব ন এই ইয়াতে গছ গছনি নাই আপোনাৰ বাতাই নাই ন। বাতাহটো নাহিলে আপোনাৰ গৰম কেনেকৈ কমিব?
হয় হয়। কিন্তু কি কি কিছুমানে আছে আকৌ গছ গছনি আকৌ কাটি পেলাব।
সেইটোৱে মানে কিবা ব্ৰিজ বনাব কিবা জাগা বনাব আপোনাৰ চবেই গছ গছনিটো বা কা টি পেলাই দিয়ে, এনেও নাই গছ গছনি ইয়াতে, যোনটো আছে সেইটোও কাটি পেলাই দিয়ে।
উম হয়। গছ গছনি যিমান পাৰিলে সিমান আৰু মানে ৰুব লাগে মানে। এনেকুৱা কাটিলে গছ গছনি মানে বেয়া লাগি যায়।
অ', সেইটোৱেই, এনেও নাই আৰু যোনটো আছে সেইটোও কাটি পেলাই দিয়ে।
হয় হয়, সেইটো হয়। এতিয়া আমাৰ মানুহ বিলাক মানে কিছুমান বুজি নাপায়, এনেকুৱা গছ কাটি পেলাই।
উম হুম।
এনে আপুনি, কি কৰিব এনে ফিউচাৰত মানে
ফিউচাৰত মোৰতো এতিয়া মোৰ, মানে ফিউচাৰত মোৰ হ'ব মন আছে, এজন ইংৰাজী শিক্ষক হোৱা।
আচ্ছা আচ্ছা।
হয় আৰু আপুনি?
হা হা?
আৰু আ আপুনি এ ফি ফিউচাৰত কি হ'ব মন আছে?
এনেতো মই আপোনাৰ এন ডিয়ে ট্ৰাই কৰি আছোঁ।
অ', এন ডি এ?
এইটো ডিফেন্সৰ আৰ্মীৰ।
এন ডি এৰ বি বিষয়ে অলপ ক'ব পাৰিব নেকি মোক?
এন ডি এ টো, এক্জাম হয়, ইউ পি এছ চিৰ থ্ৰুত। আ আপোনাৰ এইটোত ভিতৰত মানে বহুত, এইটো যদি ক্ৰেক হৈ যায় আপোনাৰ বহুত কেইটা অপচন থাকে। এয়াৰফ'ৰ্চ, নেভি, তাৰপিছত আৰ্মি আপুনি যোনটো চিলেক্ট কৰিব সিটো
মানে এক্জামটো খালি ক্ৰেক কৰিলে নহয়, এক্জামটোৰ পিছত মানে আপোনাৰ বহুতকেইটা আৰু টেষ্ট থাকে।
আপোনাৰ ইণ্টাৰভিউ এ আপোনাৰ ইণ্টাৰভিউত, এছ এছ বি এক্সাম ত এটা হ'ব। সেইটোতো পাছ কৰিব লাগিব। তাৰপিছত আপোনাৰ ফিজিকেল টেষ্ট হ'ব, সেইটোত পাছ কৰিব লাগিব। ফিজিকেলি চব, ঠিক থাকিব লাগিব, তেতিয়া যায় এলাউ কৰিব। মানে খালী ৰিটেনটো দিলে মানে, হৈ গ'ল জব পাই গ'লোঁ, এনেকে নহয় মানে এইটো আৰু।
অ', হয় হয়, আপোনাৰ এইটো হ হাইটটো থাকিব লাগিব ন?
অ', এইটো আপোনাৰ, হাইট ৱেইট মানে চব মেটাৰ কৰে। যদি অলপ চলপো কম বেছি হৈ যায় তেনেহ'লে নহয় আৰু মানে ডাইৰেক্ট কেনঞ্চেল কৰি দিয়ে।
অ', তেতিয়া ৰিজেক্ট হৈ যায়। এনে আৰু, আপোনাৰ ঘ ঘৰত কোন কোন আছে?
মোৰ মা দেউতা বা, সেইবোৰ আছে। আৰু আপোনাৰ?
উম। মোৰো আছে মা দেউতা আছে, উ বা আছিল মানে বা এতিয়া
আপোনাৰ আৱাজটো অহা নাই।
আহ, মোৰ মা দেউতা আছে।
আচ্ছা।
বা আছে।
অঁ। এনেই আপুনি কুকিং পাৰা নে।
কুকিং অ পাৰো।
হা হা
অ কুকিং টো পাৰো মই।
অঁ অঁ। এনে কিবা স্পৰ্টছ খেলা নেকি।
স্পৰ্টছ এনে বেডমিন্টন খেলো।
আচ্ছা আচ্ছা।
মোৰ এ স্পৰ্টচৰ ভিতৰত মোৰ এইটো কেৰম টো ভাল লাগে বেছি মানে গে গেমৰ ভিতৰত
অঁ।
আপুনি খেলে নে কেৰমটো।
অঁ মই কেৰম খেলোঁ বেছিভাগ ক্ৰিকেট খেলোঁ মানে ক্ৰিকেট প্লেয়াৰ হয়।
অ ক্ৰিকেট প্লেয়াৰ।
অঁ।
ক্ৰিকেট আগতে খেলিছিলো ময়ো খেলিছো ক্ৰিকেট কিন্তু এতিয়াৰ পৰা মানে লগ নাই মোৰ আৰু। সেইকাৰণে ক্ৰিকেট মানে নেখেলো আৰু।
অ ইয়াতে খেলো মই আণ্ডাৰ নাইনটিন গুৱাহাটীৰ পৰা।
অ হয় মানে ক্ৰিকেট খেলিলে আপোনাৰ লগ লাগে বহুত মানে। এ এজন বা দুইজন এনেকুৱা নহয়।
অ আমাৰ আমাৰতো পুৰা ক্লাবে আছে ন ত। ক্লাবৰ থ্ৰু দি আপোনাৰ মেটচটো এৰেঞ্জ হৈ যায়। ত' আমি খালি যায় মেচটো খেলিব লাগে বাকী টিমো মানুহে ক্লাবৰ মানুহে এৰেঞ্জ। কৰি দিয়ে।
অ হয় নেকি।
হম হুম। এনে আপুনি। উম কি পঢ়ি ভাল পোৱানে।
হা কি কলে।
বহি পঢ়ি ভাল পোৱা নে কিতাপ পঢ়ি।
অ কিতাপ পঢ়ি ভাল পাওঁ মই।
হা, হা।
হয়, কিতাপ পঢ়ি ভাল পাওঁ মই।
অ'।
মোৰ এ। এইফালে দিয়ে, মানে কিতাপটো হ'ল মোৰ এইটো। আপোনাৰ যি আছে এইটো। এছামিছৰ এটা আছিল এটা।
অ'।
বন, বন কুঁৱৰী এটা আছিল।
অঁ মইতো টাইমেই নাপাওঁ কি কৰিবা।
কিতাপত এনেআও। ষ্ট'ৰি কেইটা পঢ়োঁ মই, ষ্ট'ৰি মানে পঢ়ি মানে শুনি কেনে ভাল লাগে।
উম এনে ষ্ট'ৰি এইবোৰ ভাল লাগে। মই মানে ইউটিউবতে চাই লওঁ আজিকালি। ত মোবাইলৰ জামানাৰ মানে বেছিভাগ ফনে চলি থাকে ন?
অ'।
সেইটো কাৰণে ইউটিউবতে চাই লওঁ।
হয়। আপনি ই ইউ-ইউটিউবত কি কি চাই, ইউটিউব
হা, হা
ইউটিউবত কি কি চাই আপুনি?
মই আপোনাৰ ইউটিউবত চাওঁ। এনে নিউজ এইবোৰ চাওঁ ৰপৰা আৰু এনে এণ্টাৰটেইনমেণ্ট শ্ব' এইবোৰ চাওঁ।
উম। আপুনি এনে গান ভাল পায়নে?
অ' গান ভাল পাওঁ, মই ড্ৰামাৰ হয়।
অ', গান মইও ভাল পাওঁ।
আচ্ছা, এনেই আপুনি গান গোৱা নেকি?
হা, হা, হা কি ক'লে?
হা, হা
আ, আহা, কি ক'লে আপুনি?
গান গোৱা নেকি আপুনি?
হয়, মই গান গাওঁ মই।
আচ্ছা, আচ্ছা আমাৰ বেণ্ড আছে।
আপোনাৰ এইটো ফে-ফেভৰেট মানে গায়ক কোন হয়?
ফেভৰেট গায়ক
হয়।
আৰ্জিত সিং এতিয়াটো।
অ', আৰ্জিত সিং, আৰ্জিত সিঙক মানে চবেই ভাল পায়।
এইটোৱে, এইটোৱে আপোনাৰ
মোৰো আৰ্জিত সিং আৰু ছেকেণ্ড, ছেকেণ্ডত আহে মই জুবিন নতীয়াল।
অ'।
আৰু, আৰু ভাল লাগে মোৰ আছে আৰু ফেভৰেট, যেনেকুৱা আমাৰ অসমৰ জুবিন গাৰ্গ।
অ', অ'।
জুবিন গাৰ্গকটো আমি কেতিয়াও পাহৰিব নোৱাৰো।
সেইটোৱে এইটোৱে। এনে সিহঁতৰ গান শুনা নেকি?
হয়, গান শুনি থাকোঁ, মই যেতিয়া ফ্ৰী টাইমত থাকোঁ, এ গান শুনি থাকোঁ আৰ্জিত সিংৰ, জুবিন নটিয়ালৰ
ঠিক আছে হ'ব দিয়া।
উ হয় ঠিক আছে।